হেল্ল'
হেল্ল'
কি খবৰ
ভাল তোমাৰ
ভাল ভাল
উম
ফাটা ফাটি আৰু পুৰা
ক'ত আছা
ঘৰতে চাহ তাহ খালা
চাহ অথনীতি খোৱা এতিয়া নাই খোৱা বাকী
বাকী
বতৰ ভাল
বতৰ ভালেই
অহ আমাৰ ইয়াতো ভালেই বাৰু বৰ্তমানলৈকে
উম
আজি বতৰটো ঠাণ্ডা বাও গৰম অনুভৱ হোৱা নাই
সেইটোৱে
অ, তাৰপা ঘৰতে আছা নে?
ঘৰতে, ঘৰতে।
উম, উম, বাকী স্বাস্থ্য কেনেকুৱা?
স্বাস্থ্য এতিয়া বৰ্তমান ঠিকে আছে।
অ, অ।
তোমাৰ কেনেকুৱা?
মোৰ ঠিকে আছে বাৰু।
উম।
স্বাস্থ্যটো অকমান দিনত বেয়া লাগিছিলে এতিয়া ভাল লাগিছে।
অ।
বিশেষটো গৰমটোৰ কাৰণে হৈছে গম পাইছানে? গৰমটো অতিমাত্ৰা টা বেছি হৈছে মানে এইকেইদিন আজি আজি বাদ কৰি এইকেইদিন ৰেগুলাৰ বহুত বেছি, গৰম।
উম।
ত'তে মানে গৰমটো সোমাই যোৱা নিচিনা হৈছে জ্বৰ জ্বৰ এনেকোৱা ভাৱ হৈছে।
উম।
বাকী বহুত দিন খা খবৰ নাছিলে কি হ'ল?
বহুত দিন খা খবৰ মানে, এয়া তেনেকে খা খবৰ ল'বলে মানে সময়ো পোৱা নাই, সময়ৰো অভাৱ। লগতে তোমাৰ তোমাকে মোৰ ফোন কৰাৰ কথা আছিলেই বাৰু কথা কেইটামান ক'বলে।
উম, কি কথা?
এ, এইবিলাক আৰু কি কৰিবা জীৱনত? কি হ'ব? সেইবিলাকে আৰু।
জীৱনত যি হ'বলগীয়া আছে সেইটোয়ে হ'ব।
নহয় জীৱনত যি হ'ব লগীয়া আছে সেইটোয়ে হ'ব বুলি যদি আমি বহি থাকো ক'ত হ'ব।
উম, ডেইলি কাম ডেইলি কৰি গলেই হ'ল, হম।
কিবা এটাতো কৰিবলে চাব লাগিব তেতিয়াহে জীৱনত হ'ব। এনে যদি আমি বহি থাকো জীৱন এতিয়া যদি আমি বহি থাকো জীৱনত কিবা হ'ব হ'ব বুলি ক'ত হ'ব তেনেকে, নিজে কিবা এটা কৰিবলে চাব লাগিব তেতিয়াহে হ'ব, তাকে কি কৰো তোমাৰ লগত আলোচনা কৰিবলে মানে, ফোন কৰা কথা আছিলে। এতিয়া তাকে সময়ে অভাৱ হৈ গৈছে কাৰণে পৰা নাই।
উম।
তাৰপা, আহ, ঘৰত ভাল নহয় চবৰে?
ভাল, ভাল।
অ', অ। তাৰ পৰা তোমাৰ এতিয়া, কিবা কাম কৰি আছানে নে এনেই? তুমি কিবা কাম কৰি সোমাই আছানে নাই? অ, অ।
মানে কি হয়, জীৱনৰ মূল উদ্দেশ্যটো প্ৰত্যেকৰ ৰাখিবই লাগে। আমি জী জীৱনৰ মানে কি হয় সুখটোও অনুভৱ কৰিব লাগিব দুখটোও অনুভৱ কৰিব লাগিব। সুখ আৰু সন্তুষ্টি ল'ব পাৰিব লাগিব।
তুমি কি বুলি ভাবা, সময় মানুহৰ কাৰণে বহুত ই
বহুত অমূল্য সম্পদ বুলি ভাবোঁ। কাৰণ সময় যোৱাৰ পাছত তুমি ঘূৰি চালেও তুমি সময় ঘূৰাই নোপোৱা আৰু তুমি বেলেগ চ'ব বস্তু পাবা কিন্তু টাইম ঘূৰাই নোপোৱা কাৰণ টাইম গতিশীল।
টাইম গতিশীল টাইম গতিশীল।
কাৰণ সুখ আৰু সন্তুষ্টিয়ে জীৱনৰ প্ৰকৃত শান্ত শান্তি আৰু মানসিক সন্তুষ্টি লাভ কৰে ন'।
উমঁ' সময় মেইন হয় সময় মেইন।
আমি দুৰ্বলতাক অনুভৱ কৰিলে নহ'ব। আমি দুৰ্বলতো আমি শক্তিলে আমি ৰূপান্তৰিত কৰিব পাৰিব লাগিব। তেতিয়াহে আমি জীৱনত আগবাঢ়িব পাৰিম বা কিবা এটা কামত আমি সফল হ'ব পাৰিম। নহ'লে এনেই বোলে আমাক কিবা এটা লাগে। সফলতা লাগে সফলতা লাগে। আমি একেদিনাই আমি সফলতা লাভ কৰিব নোৱাৰো। আমি ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়িব পাৰিব লাগিব জীৱনত যদি আগবাঢ়িব। তাৰ ভিতৰতে তুমি ষ্টেপ বাই ষ্টেপ আগবাঢ়িবলৈ লওঁ তেনে তুমি নানা ধৰণৰ উজুতি খাবা। নানা ধৰণে কঠোৰ কথা শুনিবলগীয়া হ'ব পাৰে বা আঘাত পাবলগীয়া হ'ব পাৰে, মনত দুখ লাগিব পাৰে বা কষ্ট অনুভৱ হ'ব পাৰে। কিন্তু তাৰ ভিতৰতে তুমি যদি সেইখিনি অনুভৱ কৰা তেতিয়া কিন্তু তোমাৰ জীৱনত সফল হ'বলৈ কিন্তু বাধা আহি পৰিব।
অঁ' অঁ।
উমঁ' সেইকাৰণে মানে মানুহে কি হয় সময়ক নিৰ্ভৰ কৰিব লাগে। সময় থাকোতে সৎ কাম সময়ৰ মতে কৰি যাব লাগে। তেতিয়া আমি পাছত কেতিয়াও টাইম অহালৈ আমি ৰৈ থাকিব নালাগে। টাইম তাৰ আগ তে আমি নিজে প্ৰস্তুত হৈ থাকিব পাৰোঁ।
অঁ' এতিয়া আমি সময় যিহেতু আমি সময়ৰ কথা পাতি আছো সেইটো কাৰণে আমি এতিয়া বিদ্যালয়লৈ যাওঁ। মানে পঢ়াশালী। পঢ়াশালীটো আচলতে মানুহ এজন ছাত্ৰ এজনৰ কাৰণে কিমান বেছি জৰুৰী সেইটো কথা। কথা আচলতে সকলোৱে জানে আৰু সকলোৱে জানিব লাগে, হয়নে? বিদ্যালয় মানে পঢ়াশালিখন মানে য'ত মানে তোমাৰ বিদ্যা আহৰণ কৰা হয়- শিক্ষা লাভ কৰা হয় তাকে মানে বিদ্যালয় বুলি কোৱা হয়। মানে বি বিদ্যালয়ৰ অৰ্থটো হৈছে বিদ্যা মানে হৈছে জ্ঞান। আৰু আলয় মানে হৈছে স্থান মানে য'ত তুমি জ্ঞান আহৰণ কৰিব পাৰা।
সেইটোৱে হৈছে জ্ঞান। অঁ' সেইটোকে হৈছে তোমাৰ বিদ্যয়ালয়।
সেইটোৱে, মই মানে বেলেগ একো নিবিছো। গম পাইছা নাই? বেলেগ মই একো নিবিচাৰো জীৱনত খালি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আৰ্থিকভাৱে মানে সুৰক্ষিত হ'ব বিচাৰো যাতে কাকো হাত পাতিব লগগীয়া নহয়। বেছি জীৱনত বেলেগ একো বস্তু প্ৰয়োজন নাই। খালি নিজৰ ভৰিৰ ওপৰত যাতে কাকো খাতিৰ কৰিব নালাগে, কাকো যাতে কাকো অশান্তি দিব নালাগে। তেনেকুৱা নিচিনা এটা
তোমাক মই এটা কথা সোধো তোমাক মই এটা কথা সোধো। বিবাহ মানুহ এৰ মানে এ বিবাহ কৰোৱাটো বা বিবাহ কৰাটো
উম।
মানে সেইটো এটা নীতি নিয়ম নে সেইটো বাধ্যবাধকতা যে জীৱনত তুমি বিবাহ কৰিবই লাগিব? তুমি বিবাহ হবই লাগিব। তাত কোনো ধৰণৰ মোৰ মতে বিবাহৰ ক্ষেত্ৰত ক্ষেত্ৰত একো ধৰণৰ মানে নীতি নিয়ম নীতি নিয়ম থাকিব পাৰে, কিন্তু মানে এ এইটো ষ্ট্ৰিক্টলি নহয় যে তুমি জীৱনত বিয়া হবয়েই লাগিব।
তা মূলক নহয় মানে।
বাধ্যতামুলক সেইটো বাধ্যতামুল
কি হয় মানুহৰ এ মানে লৰাই ছোৱালীক আনিব লাগে, বা ছোৱালীয়ে মানে বিয়া হ'ব লাগে, তেনেকুৱা এটা নীতি নিয়ম আমাৰ প্ৰচলিত হৈ আহিছে আগৰ যুগৰ পৰা। কিন্তু আমি সেইটো নীতি নিয়মটো আমি বাধা দিব নোৱাৰো, কাৰণ সেইটো প্ৰচলিত চলি আছে। কাৰণ প্ৰত্যেকে ল'ৰাই ছোৱালীক ভাল পাবই বা ল'ৰাই ছোৱালীক আনিবই। বা ছোৱালীয়ে ল'ৰাক ভাল পাবই বা ল'ৰা মানে ল'ৰালৈ যাবই। সেইটো আমি কেতিয়াও বাধা দিব নোৱাৰো। সেইটো নিয়ম নীতিতে পৰে আচলতে, সেইটো বাধা হৈ পৰিব নোৱাৰে মানে।
নোৱাৰে নোৱাৰে হেইটো, মানে এতিয়া কথাটো হৈছে কি মানে এ এটা মানুহ আৰু এজনী মানুহৰ মাজত যি মানে সম্পৰ্কৰ সৃষ্টি কি হয় সেইটোক লগতে থাকে মানে পৰিয়াল কেন্দ্ৰিক হিচাপে থাকিবৰ বাবে মানে বিবাহটো কৰোৱা হয়। কিন্তু বিবাহটো কৰাৰ কিছুমান ৰিজন থাকে মানে। তুমি বিবাহ নকৰিলেও নহয় মানে নালাগে। কৰিবই যে লাগিব সেইটো একো ধৰা বন্ধা নিয়ম নাই। সেইটো নহয়। কাৰণটো হৈছে, তুমি এতিয়া আৰু এটা কথা বিয়া হোৱাৰ আগতে প্ৰত্যেয়েকজনী ছোৱালীয়ে সদায় নিজে নিজৰ আত্ম মানে নিজে নিজৰ নিজৰ ভৰিত থিয় দিয়াটো মই বিশেষকে জৰুৰী বুলি ভাবো। কাৰণ বিয়াখন হোৱাৰ পাছত তুমি থাকিবা বেলেগৰ ঘৰত। হয়নে?
উম, উম সেইটোয়ে। কাকো হাত পাতিব লগ গীয়া নোহোৱাকে মানে নিজৰ চৰ স্বাধীন ভাৱে মানে জীয়াই থাকিব পৰাটোহে মহিলাসকলৰ মেইন হেৰি মানে উদ্দেশ্য।
অ'।
যাতে কাকো হাত পাতিব নালাগে, মোক আজি আমুক টো লাগে তামুকটো লাগে এনেকে যাতে ক'ব নালাগে।
উম।
সেইকাৰণে আমি এতিয়া টাইম থাকোতে আমি কৰিব লাগিব। কাৰণ আমাৰ বয়স ৰৈ নাথাকে।
উম।
কাৰো কাৰণে তুমি কাম নাই কৰা বুলি তোমাৰ বয়সতো ৰৈ নাথাকে। তোমাৰ আজি তেইশ বছৰ হৈ আছে তেইশ বছৰ। তুমি কাইলৈ পঁচিশ বছৰ হৈ যাব। তোমাৰ কাৰণে ৰৈ নিদিয়ে। কিন্তু তুমি টাইমৰ লগত তুমি কাম কৰিব পাৰিছা নে নাই কাৰণ টাইম হোৱাৰ পাছত তুমি কামো কৰিব নোৱাৰে। মানুহজনৰ যেতিয়া ত্ৰিশ বছৰ হৈ যায় তাৰ পাছত কিন্তু বেছি শক্তি নাথাকে। ত্ৰিশ বছৰলৈকে যিটো কাম কৰাৰ যিটো জোৰ থাকে ত্ৰিশ বছৰৰ পাছত কিন্তু সেই। জোৰ নাথাকে মানে এই। আমাৰ মানে কি হয়। বিশ বছৰৰ পৰা মানে ত্ৰিশ বছৰৰ ভিতৰত যি। টো আমাৰ বয়সৰ সীমা হয় সেইটো মানে বহুত ইম্পৰ্টেন্ট হয়। সেইকণ টাইমতে মানুহৰ বহুত ঠেকা খাবলগীয়া হয় বহুত দুখ -সুখ। কষ্ট এইবিলাক পুৰা মানে হেৰি হ'বলগীয়া হয়।
অহ, এতিয়া মানে তোমাৰ এটা কথা। কথা আছে মানে তোমাৰ বিবাহৰ বিবাহ মানে তোমাৰ প্ৰকাৰ প্ৰকাৰকে থাকে এইটো বিবাহ। বিবাহেই নহয় মানে। বিবাহৰ ঢেৰ বিবাহ মানে প্ৰকাৰ থাকে। তাৰে তোমাৰ এক পত্নী বা একস্বামী বিবাহ মানে হৈছে তুমি এজন। আমি বাই এজনী। পুৰুষৰ সৈতেহে বিয়া হোৱা। তাত তোমাৰ ধেৰ মানুহ নাথাকে। সেইটো হৈছে এক। পত্নী বা এক স্বামী বিবাহ। তাৰ পিছতে থাকে। তোমাৰ বহু পত্নী বিবাহ। মানে তুমি এজন পুৰুষে ধেৰ। পত্নী বিবাহ কৰি থয়। সেইটোক তোমাৰ বহু পত্নী বিবাহ বুলি কয়। আৰু বহু প্ৰতি বিবাহ মানে হৈছে। তুমি যদি এসোপা বহু প্ৰতি মানে মতা। তৰ লগত বিয়া হোৱা সেইটো হৈছে তোমাৰ বহুপতি। আৰু এটা বিয়া আছে দলবদ্ধ। দলবদ্ধ বিবাহ। এইটো হৈছে মানে তোমাৰ কেইগৰাকীমান পুৰুষ আৰু। কেইগৰাকীমান মহিলাৰ মাজত সামুহিককে মানে ধৰা এতিয়া এ,,,,,। তোমাৰ সেই মানে। দৰা কইনা এ খোপা থাকিব। সেইটো তোমাৰ মানে দলবদ্ধ। মানে দল হৈ পেলাই বিয়া পতা। যিটো এজন কইনা বা এজনী কইনা বা। এটা দৰা নহয়। মানে তোমাৰ তাত মানে তোমাৰ ঢেৰ দৰা কইনা থাকিব।
বুজি পাইছো চবৰে এটা। চবৰে এটা ইচ্ছাৰ কথা থাকে নহয়। চবৰে তেনেকুৱা এটা মন নাযায় নহয়।
আৰু তোমাৰ এটা এনেকুৱা বিবাহ আছে। যে নিজে চাই পেলাই বিয়া পতা আৰু। প্ৰেম বিবাহ মানে। লগ্
লভ মেৰেজ আৰু এংগেজ মেৰেজ।
সমাজ সমাজ স্বীকৃতি বিবাহ। মানে সেইটো হৈছে এৰেঞ্জ মেৰেজ। এৰেঞ্জ মেৰেজটো মানে হৈছে তোমাৰ পৰিয়ালৰ পৰা যোনে লৰা চাই মেলি দিয়ে। ছোৱালী গৰাকী সেইয়টো হৈছে তোমাৰ আৰু তেনেকে প্ৰথম হৈ পেলাই বিয়া। বিয়া ঠিক কৰাতটো হৈছে বিয়া ঠিক কৰাটো হৈছে মানে। হা হা।
তোমাৰ এতিয়া কোনটো হব লা দৈ গ মন আছে
মোৰ মই সেই পৰিয়ালৰ পৰা মানুহে চাই দিয়ক মই বিয়া হ'ম তাতে মই সুখী হ'ম মোক এই লভ মেৰেজ বোলা বস্তুো মোৰ প্ৰয়োজন নাই মানে লভ মেৰেজ মোক নালাগে
নালাগে।
মই এৰেঞ্জ মেৰেজতে সুখী হ'ম্ এৰে ওলাইবে অ ম ভ কাৰণে সেইটোৱে মই বহুত ভাল হ'ব বুলি ভাবো মানে মোক এ মানে হেৰি নালাগে এ মানুহৰ অ তোমাৰ এইটো কি লভ মেৰেজ মোক প্ৰেম বিবাহ নালাগে মোক মানে সেইটো হ'লেই হ'ব
উম সেইটো তাৰ মাজতে দুখ সুখ থাকিবই আৰু
থাকিব- থাকিব।
দোষও থাকিব, সুখো থাকিব। তুমি লভ মেৰেজ কৰিলা বুলি যে তুমি দুখ পাবা বা সুখ পাবা তেনেকুৱা কোনো কথা নাই।
বা এৰেঞ্জ মেৰেজ কৰা পাছতো যে তোমাৰ দুখ থাকিব, সুখ থাকিব, থাকিবই। কাৰণ, যাৰ যেনেকুৱা কপালত যি আছে, সেইটোৱে হ'ব। কিন্তু আমি কৰিব পৰা কামটো আমি ধুনীয়াকে কৰিব লাগে, সুচাৰুৰূপে। আমি তাক বেছি ৰৈ বহি থাকিলে নহব। বৰষুণ বৰ্তমান নাই দিয়া বাৰু। ভৱিষ্যতলে দিয়ে যদি নাজানো।
দিয়াৰ কাৰণে ভাল হৈছে। কাৰণ এইকেইদিন ইমানেই বেছি ৰ'দ। বহুত ইমানেই বেছি বতৰটো খৰাং হৈ গৈছিলে। মানে একদম বহুত বেছি হেৰি হৈ গৈছিলে, গৰম হৈ গৈছিলে। এতিয়া আচলতে বতৰটো ঠিক হৈছে যে, এইটো কাৰণে ভাল হৈছে।
অ, ভাল পাইছে, গছ- গছনি বিলাকে ভাল পাইছে, মানুহ বিলাক অকমান শান্তিত থাকিব পাৰিছে। কি হয় অ, সজীৱ হৈ গৈছে মানে বস্ত পৰিৱেশটো মানে অতিমাত্ৰা গৰম দিলেও বেয়া, অতিমাত্ৰা ঠাণ্ডা হলেও বেয়া।
সেইটোৱে বৰষুণটো মানে দিয়াৰ কাৰণে মই ভাল পাইছো। কাৰণ গছ- গছনি বিলাকে কিমান কষ্ট পাইছে এইকেইদিন। এনেকে হলে মানে আৰু জীৱ জন্তু বিলাক, জীৱ জন্তু বিলাক অ, আৰু এইটো কিন্তু বেয়া কথা হৈছে মানে। ৰাস্তা বনাবলে ঘৰ বনাবলে আহাৰ কাটিছে গছ কাটিছে এইটো কিন্তু বহুত ডাঙৰ কথা। আছে এইটো- এইটো ভাল হোৱা নাই, এইটো মানুহৰ পাছত বহুত বহুত বেছি আমাৰ মানে, যিটো পাছৰ প্ৰজন্মত তাৰ কাৰণে বহুত বেছি বেয়া হ'ল। এইটো মানে ভাল হোৱা নাই মানে। গছ কটাটো বহুত বেছি বেয়া হৈছে। কাৰণ গছবোৰ কটাৰ কাৰণে